হেল্লো এ আচোঁ আৰু। দিয়া এনে তুমি।
এ মইও এনেই আছো। তো তোমাৰ ঘৰতে। অকণমান বজাৰ কৰিব গৈছিলোঁ তোমাৰ শাক চবজি অলপ। তাৰপিছত সেইয়া আহি পেলাই উম আহি। সেইফালে বোলো অকণমান জিৰণি লয়। ৰবা তোমাৰ লগতে বোলো পদ। ফোনত কথা এটা পাতোঁ বুলি। ফোন কৰিলো ওম ভালেই বাকী ন তোমালোকৰ।
উম ভালে ভালে দিয়া।
এই তুমি যে মাজতে যে, হেৰিত গৈছিলা দাৰ্জিলিং গৈছিলা। থাকিছিলা যে তাত তোমাৰ হোটেল বিলাকত সোবিধা। কেনেকুৱা পাইছে।
হোটেলৰ সুবিধা ভাল তুমি ফেমিলি লৈ গলেওঁ অসুবিধা একো নাই অ ভাল ধুনীয়া।
এনে হেৰি তোমাৰ খৰচ পাতি বিলাক আমি। থাকি মানে হেৰি কৰিব পাৰিম ন।
পাহাৰ অ মানে। বস্তু খৰচ পাতিতো ধৰা এতিয়া কি বুলি ক'ম তাত হ'ল পাহাৰ। পাহাৰৰ জাগা নহয় জানো, গাড়ী মটৰৰ ভাড়া চাড়া বিলাক বেছিকে লয় দিয়াচোন। সেইটো কাৰণে মানে অলপ ভাড়া। মানে এই হোটেলত এতিয়া যিমান। মানে নহওঁক ধৰক খোৱা বোৱা।
অ অ খোৱা বোৱা কাৰণে অ বেছিকে লৈ যাম আৰু ন। অকমান মানে অ কোৱা মানে মই তোমাক কিয় সুধিছো। মই তোমক কিয় সুধিছো মানে। যদি মানে এতিয়া মই তোক সুধি যাওঁ হয় তেতিয়া মই মানে এটা অনুমান কৰিব যাওঁ পাৰিম বা তুমি মোক অনুমানিক ক'ব পাৰিবা ন কিন্তু মই যদি সেইটো নি নিও পিছত আকৌ। মোৰ যদি অসুবিধা এটা হয় ন।
অঁ অঁ ন সেইটো হয় বাৰু অঁ তাকে অসুবিধা একো নাই তুমি ধুনীয়াকৈ যাব পাৰিবা খালী পইচা কেইটামান অকণমান হাতত লৈ যাবা আৰু তাৰপিছত না তুমি চিলিগুৰিলৈকেহে যাব লাগিব তাৰ পৰা তোমাৰ হেৰি চুমুৰ নিচিনা গাড়ী পাবা তুমি আৰু তাৰ ভাল কথা ক গম পাইছে নাই আমি যেতিয়া যোৱ বাৰ গৈছিলো আৰু তেতিয়া আমি বাছত গৈছিলো এশত। এশ টকা ভা়ড়া অঁ বাছত গৈছিল অঁ চিলিগুৰিৰ পৰা তোমাৰ দাৰ্জিলিং এশ টকা ভাড়া।
অ বহুত কমতে হৈ গৈছিলেচোন নহলে অ উম কোৱা
দিলা আৰু থাকি কৰি পিছদিনাখন গাড়ী এখন ললা গাড়ী এখন লৈ পেলাই ধুনীয়াকে ধলা উম
পাওঁতে কিমান মান
গাড়ীখনত তোমাৰ আমাৰ হেৰি পই তিৰিছ শ চিলে তাৰ পাছত পয়ত্ৰিশ লৈ পেলাই মানে গো গোটেইখিনি চাবলগীয়া জেগা
গোটেই খিনি একেদিনাখনে হৈ গৈছে নে?
একেদিনাখনে হৈ গৈছে আমি মানে ছটা মানতে ওলাই গৈছো ছটা মান অ ছটা মানতে ওলাই গৈছো ছয়টা মানৰ পৰা তোমাৰ সন্ধিয়া পাঁচটা বজালৈ গোটেই খিনি চাই কৰি হৈ গৈছে টাইগ হিলছ টো একম ওপৰৰ পা
অ ওপৰৰ পৰা চাই চাগৈ মানে আৰু
উ তোমাৰ সূর্যটো
অ অ সূৰ্যটো যে ওলাই তোমাৰ ওপৰ পৰা বেছি ধুনীয়া হয় ন অ মানে আমি এতিয়া ধৰি লোৱা গৰম বন্ধত। যাম বুলি ভাবিছো যে হয় মানে কি জানানে মই মানে। আমি যেনেকে ভাবিছো তেনেকে বোলো। গলে বোলো সুবিধা হয় নে নহয় সেইটো কাৰণে মই মানে ভাবি মই ভাবিছো কি শুনা না আমি ভাবিছো শুক্ৰবাৰে যাম বুলি হয় শুক্ৰবাৰে গ'লে মানে শনিবাৰে আমি ৰাতিপুৱা তাত পামগৈ। তাৰ পৰা তোমাৰ চিলিগুৰি কিমান ঘণ্টা লাগে?
চিলিগুৰিৰ পৰা তোমাৰ আমি প্ৰথম দিনা চোন আহ যাওঁতে তোমাৰ কিমান সময় লাগিছে জানানে।
উম কোৱাচোন।
আহিছো আমি পাঁচটা বজাত গাড়ীত উঠিছো। নহয় ইয়াতে আমি আঠটা চাৰে আঠ তা মানত আমি চিলিগুৰি পাই গৈছো। অ মানে দাৰ্জিলিঙত উঠি দাৰ্জিলিঙত। উঠি পেলাই আমি চিলিগুৰি পাইছো। হি আৰু অ চাৰিটা মানতে। উঠিছো চাৰিটা মানৰ পৰা আঠটা চাৰে আঠটা চিলিগুৰি পাই গৈছো আৰু
মান লাগিছে। আৰু তোমালোকক মানে যদি আমি মানে চোৱা আমি ভাবিছো মানে ৰাতি যাম। বুলি আমি ইয়াৰ পৰা ৰাতি গলো চিলিগুৰি পাই গলো। চিলিগুৰিত তো আমি ৰাতিপুৱা পাই যামগৈ চাৰে সাতটা। টামান বজাত তাৰ পৰা তেতিয়া আমি ধৰি লওক। দাৰ্জিলিঙলৈ যাম আমাৰ পাঁচ ঘন্টা মান লাগি যাব হয় এটা বা এটা বা দেৰটা মান বজাত আমি তেতিয়া। ধুনীয়াকে।
ধুনীয়াকে পাই যাবাগে আৰু এটা কথা দিনত দিনত গ'লে মানে দিনত পালে গে ভাল হয় তোমাৰ
ভাল হয় ন অ সেইটোয়ে আমি মানে ভাবিছো হোটেল লৈ পেলাই আমি ধুনীয়াকে থাকিলো। কি ফ্ৰেছ হৈ আমি মাৰ্কেট বিলাক চালো ন। সেইদিনাখন শনিবাৰ দিনতো তাৰ পিছত আমি দেওবাৰে ধৰিলো অ ওচৰত আছে আমি তেতিয়া দেওবাৰ দিনাখন ৰাতিপুৱাই ধৰি ল ওলাই দিম ফুৰিব যাম। চাম আৰু মানে আমি ধৰক। সোমবাৰ দিনাখনো দিনটো চাই। আকৌ ৰাতিলৈ মানে আমি ভাবিছো ট্ৰেইনত গুচ চি আহিম আৰু, পিছদিনাখন তেতিয়া আমি পাই যামহি ধুনীয়াকে, তেনেকে পাৰিম ন আহিবলৈ? তাততো সুবিধা আছে ন চব?
ছে, তোমাৰ হোটেলৰ লগে লগে গাড়ী থাক কে, তুমি মানে আহিব লাগে আৰু হোটেলত পাই নিয়ম সুধিব লাগে, সিহঁতে তোমাৰ সিহঁতে নিজে দিব, ইমান সময়ত ওলাবা, তোমাক, উম, তোমাক এইকেইটা-এইকেইটা জেগা আমি দেখ খাম আৰু তোমাক নিৰ্দিষ্ট টাইম দিব, এইটো জেগা তুমি চিৰিয়াখানা গৈছ ধৰা, চিৰিয়াখানাত তোমাক এক ঘণ্ দিব, তুমি একঘণ্টা-সি তোমাক নমাই থৈ, ডাই আৰে গাড়ী লৈ গুচি যাব, তাৰ মানে, তাত জাম কৰিবলৈ নি নিদিয়ে যে, জাম কৰিবলৈ নিদিয়ে গাড়ী বিলাকৰ, সেইটো কাৰণে সিহঁত গৈ বেলেগ এঠাইত থাকিব, সেই একঘন্টা টাইম দিব যে তুমি চাই কৰি লৈ পেলাই এক ঘণ্টাৰ ভিতৰত তুমি আকৌ, ধৰা ওলাই আহিলা গে'টলে।
অ', ৰ', অ' তেনেকে থাকে মানে আৰু গাড়ীবলাক। ঠিকে আছে নহ'লে, তাত মানে সুবিধা পাম মানে ধুনীয়াকে ন, একো মানে আমি মানে চোৱা, অচিনাকি মানুহ গৈ পেলাই তাত মানে অসুবিধা মানে স সন্মুখীন হ'ব নোৱাৰোঁ, নালাগ সেই মানে আৰু ধুনীয়াকে পাম মানে, সকলো বিলাক। মানে হোটেলেই আমাক চব বুক কৰি
হোটেলক ক'লে হোটেলেই বুক কৰিব। তোমাক দিবই সুবিধা, মানে সেইবিলাক হৈছে পৰ্যটক থলী নহয় জানো, অ', সেইটোৱে, পৰ্যটক থলী, উম, গতিকে দাৰ্জিলিংখন তোমাৰ পৰ্যটকৰ পৰাই চলি আছে দিয়াচোন।
এনে মাহঁতে যাবলৈতো একো অসুবিধা নাপায় ন তাত, ভালেই হ'ব, অ' তাত খোৱা বোৱা কৰিবলৈ, অ', সেই আমি মানে চব খাব পাৰো কিন্তু, মাহঁতৰ কাৰণে খোৱা বোৱাাটো ন। বিশেষকে মানে অকমান ধ্যান দিব লাগে দিয়াচোন আৰু ন, চবতো খাব নোৱাৰে, খাব নোৱাৰে, অ', সেইটোৱে সেইটোৱে। মানে
আৰু পাৰ্কখনত ফটো উঠিবা। সিহঁতৰ ড্ৰেছ দিব, সিহঁতৰ ড্ৰেছ দিব একদম ধুনীয়াকে দাৰ্জ জিলিং লিখা আছে, অ', এ বহুত ধুনীয়া লাগে দেই, তাত চিনেৰী বিলাকো ইমান ধুনীয়া, মানে দৃশ্যবিলাক মানে বহুত তেই ধুনীয়া আৰু, তুমি, এই, এই সময়ত তোমাৰ, এনেকুৱা হৈ যাব, ডাৱৰ নাই।
অ' তাই চা, ক, আহি যায়। ঠাণ্ডা যে সেইটো ন? তোমাৰ ডাৱৰটো, বৰ ভাল লাগে ন? হ'ব মোৰ মই মানে, কি জানানে ভাবি আছোঁ মানে, কাক সুধিম, কাক সুধিম! মিও, মানে এতিয়া যাবলৈ মানে, ভাবি আছোঁ। ও, মই বোলোঁ, তোমাকে শুধি যাওঁ। তোমালোকে গৈছ অ', উম, ভাল পাম ন? অ'। এনেও ন, ঘুৰিব যাবলৈ ইমান ভাল লাগে হয়নে? অ', সেইটোৱে-সেইটোৱে তুমি যদি ন নগ'লা হয় আমাৰ লগতো যাব পাৰিলা হয় ন তুমি এতিয়াওঁ চাবাচোন তোমাৰ যদি সুবিধা মিলে যদি যোৱা ন
অ অ মই বাৰু ঘৰত এবাৰ সুধি চাম যদি ক অ অ লগত যাবলৈ ভালো লাগিব
গৈ আহিলা তুমি টো চব চিনিয়ে পাবা তো তোমাৰ লগত গ'লে আমাৰ একো অসু অসুবিধা নহয়ে আৰু মানে সেইটো অ সেইটো সেইটো তুমি সুধি চাবা ঘৰত যদি মানে ঘৰৰ মা দেউতা সতে যদি তোমাক কয় যে যা বাৰু তেতিয়াহলে তুমি যাবা আমাৰ লগতে ওলাবা বাৰ ন অলপ
অ জ জুলাই অ জুলাই তুমি হেৰি কৰিবা পোন্ধৰ তাৰিখ পিছলৈ কৰিবাচোন
অ অ তেতিয়া তোমাৰ সুবিধা হ'ব আৰু ন অ অ ঠিক আছে তেনেকুৱা ডেটত এ কৰিম দিয়া ন নহলে তোমাৰো সুবিধা হোৱাকে আমি মানে আমি মানে মাজতে গৈছিলো বুজিছা তোমাৰ এই হেৰি আৰু ফেব্ৰুৱাৰী তোমাৰ মাৰ্চৰ মাজ মাজতে গৈছিলো তোমাৰ। বানাৰস গলো মানে গৈ আহিলো এতিয়া ভাবিছো গৰমৰ তিন ন গৰম জাগাত গলে ভাল নালাগিব ত বোলো ঠাণ্ডাৰ জাগাতে যাওঁ আৰু অলপ ফুৰি আহিম তেনেকেহে ফুৰা দিয়াচোন ঘৰৰ লগত আৰু আৰুনো কেনেকে ফুৰিম আৰু ন সেইটো কাৰণে তোমাৰ এতিয়া ধৰি লওক গৈ ফুৰি আহিলোঁ বুলি আৰু চিন্তা নাই। সেয়াই আৰু ন ধুনীয়াকে অ সেইটোয়ে আকৌ নেক্সট বছৰত কিবা এটা থাকিবই নহয় আকৌ তোমাৰ নেক্সট বছৰলৈ কিবা নহয় কিবা এ এটা ওলাব লাগিবই ন যোৱাটো থাকে অ সেইটোয়ে। হয় আকৌ
আৰু, ভাল লাগে কিছু নহয় কিছুমান কথা তোমাৰ সমাজ
অ জনা যায়। সেইটোয়ে, সেইটোয়ে। তুমি খালি একেডোখৰ জেগাতে থাকিলে মানে গমটো নোপোৱা আৰু চাবাচোন কিতাপত কিছুমান পঢ়া যায় কিন্তু সেই বস্তুবিলাক যেতিয়া নিজে দেখি
দেখি আহিবা। উম, তাৰে তোমাৰ হেৰি মিউজিয়ামটো চাবলগীয়া দেই। অ মিউজিয়ামটো চাব লগা।
তুমি মানে গোটেই খিনি চাই আহিছা আৰু। অ তোমালোকে কিমান দিনৰ কাৰণে গৈছা? তিলা
আমি গলো তোমাৰ, কেনেকে আমি দুদিন থাকিলো আৰু। তাত থকাকে তাত দুদিন থাকিলোঁ আৰু। অ প্ৰথম দিনাখনোন ঠাণ্ডা, হা বজাৰ মই হেৰি কৰিলোঁ বেড কভাৰ কিনিলোঁ। তেহে বিছ পিছত চুৱেটাৰ টুৱেটাৰ কিনিলো। তাৰ পিছত ভাল দামত পোৱা যায়, ভাল দামত পোৱা যায় এতিয়া মই চাবলৈ গলে আমাৰ ইয়াত এটিয়া তাতে চুৱেটাৰটোৰ দামটো মই অকণ
কম পাইছা ন? অ, তাৰমানে ঠাণ্ডা জেগা কাৰণে নেকি?
চুৱেটাৰ নিয়া নাছিলো মানে মই গধ গৰম কাপোৰ বেলেগ নিছ
অ, অ। সেইটোৱে-সেইটোৱে। অ মানে কি জানা তাত অ ঠাণ্ডা জেগা যে তাত অলপ মানে গৰম কাপোৰ লৈ যোৱাটেৱে ভাল। ভাল ন দাঁত?
ভাল আৰু।
অ ঠাণ্ডা যোগাৰ যেতিয়া ন?
অ, অ, অ, অ সেই এই মুহূুৰ্তত কুঁৱলি এই মুহূুৰ্তত আকৌ বৰষুণ এই মুহূৰ্তত একদম গোটেই পোহৰ
নহয় আমি মানে এতিয়া ধৰি লোৱা জুলাইত যাম যে, ঠাণ্ডাতো পামনে বাৰু আমিও তাত?
জুলাইত, পাবা-পাবা। তাত বৰষুণ হৈ থাকে।
বৰষুণ হৈ থাকে ন? ঠাণ্ডা মানে থাকিবই মানে আৰু ন তোমাৰ? থাকেই ন তাৰমানে ঠাণ্ডাতো কমি নাযায় আৰু। অ, অ হয় দিয়া। তোমালোকেও জুলাইত গৈছিলা ন? অ ঘৰৰ সক সিয়ো গৈছিলে নে তোমাৰ লগত?
ঘৰৰ অ, আমাৰ গোটেই খিনিয়ে গৈছিলো বাৰু।
গোটেইখিনিয়ে গৈছিলা ন? অ গোটেই কেইজন একেলগে গৈছা যি
একেলগে গৈ গোটেইখিনি একেলগে চাই কৰি তেনেকে আহিলো আৰু।
একেখন গাড়ীতে গোটেখিনি গৈছিলা কাৰণে একো অক সুবিধা নাই তোমালোকৰ অ। যাম মানে তেনেকে কেইজনমান হ'ম নহয়। এখন গাড়ীতে হৈ যাব আমাৰো আৰু বাৰু দিয়া ন অ অ অ তুমি বাৰু যদি যোৱা জনাবা তুমি গ'লে জনাবা আৰু ন অ হ'ব দিয়া ন হ'ব দিয়া অহ অ অ হ'ব দিয়া